কি কৰিছা?
আছো ৰ'বা এনে বহি, তুমি?
অহ, ময়ো এনেই আছো। চাহ-তাহ খালা নাই?
নাই-নাই, খোৱা নাই তাললে।
উপোৱা নাই, নাই মোক পোৱা নাই ৰবা এই ফুৰিব গৈছিলো। হে ন ব্যস্ত আছা নেকি?
নাই-নাই বেস্ত নাই বাৰু মই।
অহ। অহ, এই তোমাক কথা ক তুমি তোমাৰ তমাৰ প্ৰিয় খাদ্যৰ বিষয়ে অলপ ক'বা নেকি?
ভাত খাই ভাল পাওঁ।
উম। বা তোমাৰ প্ৰিয় হয়তো ভাত ন?
বেছি মানে ভাল লাগে ভাত খাই।
ম-মানে আমাৰ সময়ততো ধৰা এতিয়া মানুহ বিলাকে ভাতো বহুত বাৰ খায় ন? কিছুমানে চাৰিবাৰ খাই কিছুমানে দুইবাৰ তুমি কেইবা খোৱা।
তিনিবাৰ খাও যেতিয়া মোৰ বিদ্যালয় থাকে । মই বিদ্যালয় আহ যোৱাৰ আগতে খওঁ বিদ্যায়ালয়ৰ পৰা আহি খাওঁ আৰু ৰাতি মা দেউতা সকলোৰে লগত উ মানে বহি খাও আৰু সেনেকুৱা।
আচ্ছা আচছা ত পিছত আৰু তুমি এ যে ভাতটো মানে কোনে বনালে বেছি ভাল পোৱা মায়ে বনালে নে তুমি নিজে বনোৱা ।
মই এনে নিজে বনোৱা নাযায় কাৰণ মই বিদ্যালয়ত যাওঁ আৰু পোৱা কাৰ সময়ো নহয়, অ কেতিয়াবা বায়ে বনাই, কেতিয়াবা মায়ে বনায় আৰু মই বেছিকে মানে এনে দুইটাৰে ভাল পাওঁ কিন্তু মই কব নোৱাৰো। মানে ভাল দুইটাৰে হয় অৱশ্যে আৰু দে ত পতি বনাই ভাত ক দেউত হ বহুত কমেই বনাই কাৰণ দেউতাই অফিচলৈ যায় যিহেতুকে
ঘৰৰ গোটেই বিলাকে তিনিবাৰি খোৱানে?
অ তিনিবাৰে খাও কিন্তু বাৰ কেতিয়াবা মানে অলপমান অ সলনি হৈ যায়। অ বাৰু মানে কলেজ থাকে কলেজৰ পৰা আহে আকৌ তাই মানে ছাত্ৰ ছাত্ৰী কেইটামানক পঢ়ায়, তেনেকৈ মানে ক দেৰি হয় তাইৰ মাজে মাজে বা কেতিয়াবা মানে নাখায়ো সনেকুৱাও হৈ যায় মাজতে
উম নাখালে কালি খাই নাই
অ মাৰ পৰা খাই আকৌ মায়ে বহুত গালি পাৰে তাইক ভাত নাখালে।
আ আচ্ছা সেই হা আৰু তুমি বনাব জান নাই
মই বনাব জানো কিন্তু নবনাও আৰু আহ উম বনা বনাও ভাত মাজতে কেতিয়াবা ইমান নবনাও আৰু মানে?
আৰু কি কি খাই ভাল পোৱা।
মই এনে ভাতৰ লগত বেছিকৈ দালি খাওঁ। দালি তাৰপিছত মায়ে আলু ভাজা। হেল্ল'।
অহঁ কোৱা।
অহঁ অ'হ কিবা কৈ আছিলা নেকি তুমি।
অঁ নাই আ কোনটো দালি খাই ভাল পোৱা।
মই এনে মাটিমাহৰ দালিটো বেছি ভাল পাওঁ।
আচ্ছা এনে নৰ্মেল মানে সাধাৰণ ভাৱে তুমি সদায় মাটি দালিয়ে খোৱা নেকি।
নাই নাই সেইটো নাখাওঁ বাৰু। মানে সেইটো আমাৰ ঘৰত দেখোন মানে ঘৰৰ সদস্যসকলে বেছি নাখায়--। টো অৱশ্যে মইয়ে খাওঁ বেছিকে অঁ এনে আমাৰ--। এই মুগৰ দাইলটো যে--। মগৰ দাইলতটো আমাৰ বেছি--। কৈ মানে চলে। কিন্তু মায়ও খায় বায়ও খায় দেউতাইও খায় আৰু ময়ো খাবই লাগে--। সেনেকে আৰু।
উম। উম। উম মাছ মাংস খোৱা নাই।
মাছ মাংস আমাৰ চলে কিন্তু বেছিকে নচলে। মানে আমাৰ যিহেতুকে--। আৰু মানে সময় নহয় কাৰোৰে আমি সকলো ব্যস্ত হৈ থাকো। আৰু মানে--। আৰু এনেকুৱা নহয়ে আৰু মানে ইমান খোৱা নহয় এইটো।
সেইয়াই আৰু সময় হ'লে অঁ যিহেতু সময় লাগে--। বনাবৰ কাৰণে সময় হ'লে খোৱা হয় আৰু।
অঁ অ' সেইটো আৰু আমি সকলো মানে সকলো সদস্য একেলগে আমাৰ মানে বহুত কমেই হয়। মানে কেতিয়াবা দেউতা অফিচলৈ যায় দিনতটো নহয়ে। দিনত গোটেইবোৰ আমি মই বিদ্যালয়ত যাওঁ বা কলেজত যায়। তাৰ পিছত--। মাওঁ । ক'ৰবাত যায় দেউতাও অফিচলৈ যায় সেনেকুৱা আমাৰ কাৰোৰে নহয়ে। সেইকাৰণে আমি মানে আৰু মাছ-মাংস বস্তুটো এনেকুৱা--। যে মানে এ লগে ভাগে খালে বেছি ভাল হয় মানে। ভাল লাগে তাৰমানে মিলি জুলি এটা মানে পৰি পৰিৱেশত
অ বুজিছো বুজিছো আৰু এতিয়া ভাতৰ বাহি তুমি আৰু কি কি খাই ভাল পাোৱা
মই ভাতৰ বাহিৰে এনে অ য আমাৰ বাহিৰত পাই মই চিপছ খাওঁ চকলেট খাওঁ আৰু আমাৰ এনেকুৱা খাওঁ আৰু এই নৰ্মেল আমাৰ চাওমিন মম' সেইবোৰ সেইবোৰো খাওঁ
আচছা সেইবিলাক বেছি ভাল পোৱা নে ভাত বেছি ভাল পোৱা
এনেতো খাওঁতেো ডেইলি ভাতে কিন্তু সেইবে ভাল পাওঁ আৰু হাতত যটো পেটটো ভৰি যায় আৰু মানে প্ৰয়োজনীয় লাগতিয়াল সেইবোৰো পোৱা যায় ভিটামিন আৰু প্ৰটিন সকলো পোৱাই যায় যিহেতু স কি
এয়া
তেনেকৈ আৰু
উম এতিয়া তমাৰ মানে ধৰিোৱা সৰুৰ পৰাতো ভাতে খে আছা যিহেতু অসমত আছা ভাতে ভাত তাৰছ চনে সৰুৰ পৰা ঘতেেই চলি আহিছ
আহ সেইটোৱে
উম এতিয়া সেই মানে আমনি লগা নাইনে
আমনি নাইলাগা বাৰু মানে আৰু মানে আমনি লাগিলেও কি কৰিবা খাবাতো লাগিব এ হেল্ল'
আহ
হ ভালে এ অ মানে তোৰ পৰা য খাই হ'লেও মানে বি মানে খাবতো লাগিব নহলে মা আছে দেউতা আছে তুমি কালিবাৰ মাহঁতে খাব তো লাগিবই এনেও
অহ, সেই দে। আ মানে তুমি বিয় চাই কৰ'বাত ধৰিলা কিবা অনুষ্ঠান পাতি, বিয়া সভা ত সেইবিলাকত গ'লে ভাতে মানে ভাতে খাওঁ যিহেতু, সেই ভাতৰ লগত নাচ মাংস খোৱা নে পনিৰ বা এনেকুৱা ধৰণৰ কিবা-কিবি খোৱা?
অহ, মই এনে সঁচা কথা ক'ব গ'লে মই মাছ মাংসতকে বেছি মই পনীৰ-পনীৰটো বেছি প্ৰিয়। অহ এবাৰ কি হৈছিল জানা? এবাৰ কি হৈছিল জানা? মই মাছ মাংস এৰি মই পনীৰ খাবলৈ বিচাৰিছিলো। পিছত মই মাছ মাংস নললো, তাৰ পিছত অহ, মোৰ মই মানে পনিৰ দিব বুলি মই অহ মানে ভাত লৈ ললো হা? ভাত ল'লোঁ। লোৱাৰ পিছত তাৰ মানে দাইলো আহা নাই, চবজিও অহা নাই একো অ হ নাই, পিছে মোক পনীৰো দি নল নহয় মই ভাত এনে লোৱা হল আৰু মই খাবও নোৱাৰিলো, তাতকে মই মাংস ললে কিজানি ভাল আছিল মই লাগিছিল আৰু তেতিয়া। মোৰ লগত লগত যিবোৰ আছিল মানে মোৰ বা আছিল মোৰ আৰু এটা অনন্্য বা এটা আছিল। হেহতে হাঁহিছে। নানপুৰা।
অকে, আৰু এতিয়া এই তুমি ধৰিলা এই যে নতুন-নতুন খাদ্য, খাদ্য বুলি নহয় নতুন-নতুন বস্তু। চষ্ট কৰি চবেই ভাল পায় যিহেতু ত তো এতিয়া তুমি যদি যিকোনো এটা বস্তু সৃষ্টি কৰিব খোজা খাদ্যৰ ভিতৰত কেনেকুৱা ধৰণৰ বস্তু এটা আহ সৃষ্টি কৰিবা বাৰু?
মই এনেকৈ ক'ব গলে মানে মই ইমান কুকিং নকৰো মানে মই খাদ্য বস্তু আৌ নবনাও ইমানকে। চ মানে মই ইমান এটা হেই টো মানে সেই নাই। ন মই ভাবিব নোৱাৰো সেইটো।
আচ্ছা আৰু
অঁ কোৱা
ক
অঁ মানে স কম আৰু মানে মই এইবোৰ নবনাওঁ যিহেতুকে আমাৰ বায়ে আমাৰ বায়ে এইবোৰ বনাই থাকে চ ব এন ক কাই থ চাৰ কি কৰিব লাগে এইবোৰ ম মোবাইল চাই থাকে সেইকাৰণে আৰু এতিয়া তুমি কোৱা
এতিয়া হে তুমি কি খাদ্য খাই একদম ভাল নোপোৱা মানুহৰ কিছুমানে এনেকুৱা থাকে যে অঁ এইটো খাই একদম দেখিব ইচ্ছা নাযায় ত' সেনেকুৱা খাদ্যতটো কি হয় বাৰু
এনেকুৱা খাদ্যতো বুলিবলে সেনেকুৱা নাই ত ভাতৰ লগত যি ব্যঞ্জন বনাই মা দেউতাই মানে মায়ে স্পেচিয়েলি মায়ে মে যিটো ব্যঞ্জন বনাই তাৰ ভিতৰত মই ফুলৰ ফুলৰ ব্যঞ্জন আৰু কাৰ ব্যঞ্জন সেইবোৰ মানে ইমান এটা খাই ভাল নাপাওঁ তিতা কেৰেলা সেইবোৰ ভাল নাপাও কেৰেলাতটো বাৰু কম বেছি পৰিমমানে খাওৱেই কিন্তু তিতা কেৰেলা নোৱাৰো মই একদম নোৱাৰো
আচ্ছা তিতাকেৰেলাত মানে তুমি একদম বেয়া পোৱা আৰু এইয ব চৰি ললো নকে আৰু এতিয়া অঁ যিহেতু খাদ্যৰ কথা সুধি আছে ফল মূল এইবিলাক আকৌ আমাৰ আমাৰ দেহৰ কাৰণে বহুখিনি প্ৰয়োজন যিহেতু ফল মূল পায় হয় ফল মূলৰ পৰা আমি ফবাৰ পাওঁ বা ভিটামিন বহুতখিনি পাও ত সেইকাৰণে তোমাক সুধো যে তোমাৰ প্ৰিয় ফল কি আৰু
মোৰ প্ৰিয় ফল বুলিবলৈ ক'লে মই কল আম আপেল আৰু যিমান যি আছে সকলোৱে খাওঁ কিন্তু আমাৰ বজাৰত সহজলভ্যতাৰ কল আপেল এই এয়া মানে অঁ আঙুৰ এইবোৰ মানে সহজলভ্য আৰু আমটোতো এতিয়া বতৰত পোৱা যায় কিন্তু এইবোৰতো বতৰ মানে বতৰ বুলিবলে একো নাইে ইমান সকলোবোৰ সকলো মতে পোৱা যায় ত মই এইবোৰে বেছিকে খাওঁ আৰু
উ এতিয়া তুমি ধৰি লোৱা কিছুমানে জ্বলা একদম খাব নোৱাৰে জলকীয়াৰ বহুতে ভাল পাই এতিয়া তুমি কোনবিধ আহ মানে ভাল পোৱা মানুহ।
মই বেছিকে মানে ইমান জ্বলাকে মানে খাব নোৱাৰো অলপ মধ্যমা মধ্য এনেকুৱা মানত খাব পাৰো আৰু। না বেছি না কম তেনেকুৱা।
আৰু তুমি ধৰি লোৱা টিফিনত বহুত মানে আহ টিফিন বহুতে লৈ যায় তুমি লৈ যোৱা নে বাৰু টিফিন বোৰ? টিফিনত বস্তু লৈ যোৱা নে নাই? আচ্ছা। অকে আৰু এতিয়া ধৰিবলা এই যিটো বস্তু লৈ যোৱা টিফিনত যিহেতু ভাত চাত লৈ নোযোৱা যোৱা আৰু ভাত অভিয়াছলি তুমি টিফিনত লৈ নোযোৱাই। অকে এই টিফিনত লৈ বস্তুটো আ বতৰাই খোৱা নাই।
অহ, খাও আকৌ মোৰ লগৰ তোই জিনিয়ে মই জিনিও আমি দুয়োটাই আদান প্ৰদান কৰি মানে মিলা প্ৰীতিৰে খাও আমাৰ যিবোৰ বন্ধু বান্ধৱী আছে আমি সক সকলোৱে একেলগে বহি এক একেলগে মানে মিলা প্ৰীতিৰে খাওঁ।
অহ সেইটোৱেটো।
এ ইটোৱে হিটোক
অহ সেইটোৱে আৰু একেলগে বহো একেলগে থাকো সৰুৰ পৰা একেলগে ডাঙৰ হলো যেতিয়া ন অহ, সেইয়ে আৰু অহ উম - উম। আৰু এতিয়া কোন আহ তোমাৰ এটা প্ৰশ্ন সুধো কোন দেশৰ মানে কোন এখন দেশৰ খাদ্যত তুমি একদম মানে যে খাব বিচাৰা আৰু ভৱিষ্যতলৈ কোনখন দেশত যাব বিচাৰা যাই কেনে সেই বস্তুটো খাব বিচাৰা আৰু।
মানে জাপানৰ যিবোৰ ৰামেন সেইবোৰ মানে মানে ভাল লাগে আৰু দেখাটো ভাল লাগে এনেকৈ অহ আৰু আমাৰ যিটো মানে অহ আমাৰ ভাৰতবৰ্ষৰ ভিতৰত কব গ'লে তামিলনাডু। তামিলনাডুৰ বোৰ খাদ্য আছে। যি সংস্কৃতি তাৰে বৰ তামিলনাডুত যাবলৈ বৰ ইচ্ছা যায়। যেতে নেকি মানে তাৰে -তাৰে সংস্কৃতিটো তাৰে অহ খাদ্য খাদ্যভাস সেই সবোৰ মানে খাদ্যবোৰ খাই চাবলৈ সংস্কৃতি। সেইবোৰ শিকিবলৈ তেওঁলোকৰ ন তেওঁলোকৰ এইবোৰ মানে জানিবলৈ।
আহভ
বৰ ইচ্ছা যায় মানে। তামিলনাডু যাবগ বিশ্বাস জ
আচ্ছা এই যে তুমি ক'লা ভাত খাই ভাল পোৱা ন? ত', এতিয়া ভাততো বহুত বি বিভিন্ন ধৰণৰ চাউলেৰে বনোৱা হয় মানে ধান। এতিয়া তোমালোকৰ। ঘৰত ধান চান খেতি কৰে নে কিনি চিনি পায় যবিলাক চাউল আছে।
অহ ', কৰে বাৰু।